হেল্ল', শুনিছা নাই?
হেল্ল', অহ শুনি আছো।
অহ, কি কৰিছা? এ এনেই আছো।
এয়া বহি আছে ইয়াতে অহ।
অহ।
ভাত পানী খালি?
খালো তই?
মই ভাত খাই পেলাই পিছফালে বাহী হেৰিয়ৰ অ', চকী এখন লৈ পেলাই বহি আছো।
অহ, অকলে নে?
আছে লগৰ দুটা।
অহ
কি বৰষুণ মাজতে পোৱা দবা-পিটা বৰষুণ দিছিলে এতিয়া-এতিয়া বৰষুণ দি পেলাই এতিয়া এৰিছে, এই পেলাই, এই পেলাই তো এতিয়া এ কি অলপ মানে আকৌ ৰ'দটো ওলাইছে সেইকাৰণে গুচি আহিছো।
একে ইয়াতো দিছিলে এৰিলে।
অহ।
চাও এইকেইদিন
অহ
পুৰা পানী হৈও আছে।
আমাৰফালে পুৰা পানী, এইফালে তো দবাঙৰ যে আমাৰ নদী যে। দপা- দপাং নদীৰ পুৰা মাথাউৰি ভাঙো-ভাঙো হৈ গৈছে এনেকুৱা পানী হৈছে মানে।
অহ, তোমালোকৰ পিনেও আহিব নেকি?
তাকে সেইকাৰণে ভয় লাগি আছে মানে তোৰ আমাৰ ফালে-আমাৰ ফালে মানে ইমান এটা হোৱা নাই, আমাৰ যোনটো সেইটো বেক-চাইডৰ যোনটো মাথাউৰি দৰপাং নদী, সেইটো মাথাউৰি পুৰা মানে খহাই দিছে।
অহ। তাকেহে বহুততে হৈছে বাৰু বানপানী।
উম, এইটো ইটো এতিয়া মানে আমাৰ অসমৰ মেইন কাৰণটো মেইন
গম পাইছা নাই? এতিয়া, এইটো এতিয়া এইটো মানে বেছ বেছিকে বৰষুণ দিলে মানে এইটো ভয় লগা হ'ল আজিকালি আমাৰ মানে কি হ'ল নদী কাষৰিয়া মানুহ যে আমি। এতিয়া চিন্তা হৈছে এতিয়া গৰু-ছাগলী অহ, তহতৰফালে ভাল আমাৰ ফালে পানী হয় আকৌ, মানে কি হৈছে কি হৈছে মানে, চৰকাৰে মানে মাথাউৰি বনাবলৈ পইচা দিছে চৰকাৰে
খাই পেলাই মানহে।
চৰকাৰে পইচা দিছে বনাবলে বা যোনকেইটাক চৰকাৰে মানে বনাবলে পইচা দিছে মাথাউৰি বনাবলৈ সিহঁতেতি কি কয় ভালকে নবনাই, সহঁতি মানে পইচাটো লৈ পেলাই খাই দিয়ে পইচাটো। খাই পেলাই মানে ভালকৈ নবনাই, তেনেকে এনেই মাটি-চাটি উঠাইপেলাই থৈ গুচি যায়। পানী আহি আকৌ খহাই লৈ গুচি যায়। তাৰপৰা গছ-পুলি চছ পুলি তো মানে মাথাইত এ এবাৰ ৰুব লাগে, আৰু গছ গছবোৰ থাকে কি হয়, এই য যাৰ কিছুমানে এইবোৰ যে খৰি বিচাৰি ফুৰে যে নদীত।
আহ'
সিহতি কি কয় গছ গছোৰ কাটি কাটি লৈ গুচি যায়, এতিয়া গছ- বোৰ কাটি-কাটি লৈ লৈ যোৱাৰ ফলত মাটিটো পুৰা কোমল হৈ যায় ন। সেইকাৰণে এ পানীয়ে সৈইটো খহাই লৈ গুচি যায়। মানে' টিপনীটো যাতে মানে নাপায় ন।
উম' হা' চবটো উটোৱাই হৈ যায়গে।
উম' ত'হত ফালে এতিয়া পানী-চানি নাই?
আমাৰ পিনে নহয়, মানে এনেই হৈছে আৰু পথাৰত। উম' মানে আমাৰ বাৰীলৈ নাহে আৰু।
অহ
পাছফালৰ পথাৰত মানে ঢল হয়।
অহ' এতিয়া মানে তোৰ বানপানী তটো মানে ক্ষতি হ্ৰাস কৰিবলৈ হলে মানে তোৰ নদী বান্ধবোৰ মানে যিমান মাথা আছে এইবোৰ তোৰ মানে এ
উম
মজবুত কৰিব লাগিব মানে
অ আজিকালি কৰিয়ে আছে বহুত জেগাত বাৰু কিছুমানৰ কিছুমানৰ আগবাঢ়িছে কিছুমানে আকৌ নকৰে খাই থৈ পইচাটো
নহলে মানে নহব মানে
উম নহয় মানে কি আৰু মানুহবোৰৰ কম সমস্যা হয় নি
উম তহঁতৰ ফালে নহয় ভালেই আমাৰ তো এতিয়া
আমাৰ পিনে নহয় বাৰু হলেও আমাৰ আহ
উম
যি বস্তু হয় চব অনিষ্ট কৰি গুচি যায়।
উম উম বাকী পথাৰলৈ যোৱা নাই নি
নাই যোৱা নাই যোৱা।
কেলে
পানীতটো বেছি হৈ আছে যে সেইটো কাৰণে অকনমান কমিব লাগিব মানে।
অ বতৰতো ভালেই ন
ভাল ভাল
উম পথাৰলৈ যাব লাগে আক
যাম এই কঠীয়া চঠীয়া তোলিব লাগিব সেই কাইলৈৰ পৰা পানীতো কমা নাই আজি বৰষুণ এৰিছে ন কমিব নহয়
পথাৰলে মোবাইল চোবাইল লৈ যাও নি।
মোবাইলতটো এনেই নিও ঘৰত মানুহ নাথাকে আমাৰ। চব ভাগে ভাগে গুচি যায়।
অ খেতিয়কৰ জীয়েক এইফালে যাবই লাগিব এনেই বহি এনেই চচিয়েল মিডিয়াত দে দে খাবলৈ পথাৰলৈ গৈ পেলাই এনেক হলে নহ'ব ন
চচিয়েল মিডিয়াত দেখাবলে নাযাও।
উম।
ৰুবলে যাওঁ।
আজিকালিটো প্ৰায় ছোৱালীবোৰ তেনেকুৱাই না।
উম। কৰো বাৰু ভিডিঅ' নকৰা নহয় আও অকমান কৰো আও।
অকমান কৰওঁ তাৰপিছতো অ আমি লোক কৰ নিচিনাকে নতুন কাপোৰ পিন্ধিব ৰিল বনাবলৈ নাযাওঁ নহয়।
ঠিক আছে, বাকী তোৰ পনিৰ বিজনেছটো কেনেকুৱা চলিছে?
তাৰাপা এতিয়া এ ঠিকে আছে বাৰু বৰ্তমান।
অ তই এইটো মানে এই তটো ত এইটো এটা ভাল বিচনেছে ন, যদি মানে তই এইটো যদি মনে এ সব ভালকে চলা ন সেইটো মানে বহুত লাভ হ'ব মানে।
লাভ হৈছে বাৰু।
অ মানে বহুত লাভ হ'ব মানে।
অ খন্তে চন্তত পালে দিবি কৰ
অ
ক!
উম বাকী তোৰ এইটোতো এইটো মানে বস্তুটো বনা কেনেকে তই? মানে মই মানে এনেই এইটো মানে দেখিছো মানে ব বনোৱা মানে মই দেখিছো মানে ইমান এ নাজানোয যে লগত কি দিয়ে মানে তোমাৰ যেতিয়া মানে বস্তু বস্তুটো মানে গোটা গোটাকৈ যেতি কাতে চুৰিয় তেতি মানে সেইটো বনোৱা দেখছোঁ মানে বস্তুৰ ভিতৰ মালটো মানে কেনেকে াই সেইটো আজিলকে মই জনা নাই মানে।
সেইটো মানে কি আৰু টান নহয় গাখীৰটো মানে উতলাব লাগে পুৰা। তাৰ পিছত তাত পিনে খাৰ নহলে নেমুৰক তেনেকে মানে ফাটি যাব লাগে। গখীৰটো ফাটি যায় যে দেখিছ নাই?
উম দেখিছোঁ অ।
তেনেকে ফাটি যাব লাগিব। দৈৰ পৰা নবনে মানে দৈ নিচিনাকে ফাটি যাব দৈ টো টেঙা হয় ন দুদিনমান থলে। এ এইটো টেঙা হব নোৱাৰিব মানে হেই ফাতি যাব লাগিব, তাৰপা সেইটো মানে কাঁহী থৈ পেলাই কটনৰ কাপত তেনেকে থৈ দিলেই হ'ল আৰু এই দুঘন্টা তিনি ঘন্টা।
আচ্ছা। সেইটো স ত তিনেই সহজ উম
অ বেয়া গৰম। বহুত দিনৰ মূৰত ৰদটো দিছে যে আজি বৰষুণে এৰি।
উম উম।
গৰম উঠিক মানে গৰম ইমান ৰ'দো ইমান দিয়া নাই মানে অকমান অকমান।
অ মই বিজনেচ এটা কৰিম বুলি ভাবি আছো। তাকে এতিয়া গৰম ইমান গম দিছে কেনেকে যাওঁ জানো বাঁহ কাটিবলে।
কিহৰ বিজনেচ?
এই ফাৰ্ম এখন খুলিম বুলি ভাবিছো ব্ৰইলাৰ তাকে। এয়া মানে এই বাঁহ চাহ কাটিব লাগিছিলে খুটা চুটা পুতিবলে।
অ নিজে নে নে এনেই হেৰি পৰা?
এ কোম্পানী বা নিজে খুলিলেতেটো কি হয় পইচাটো বহুত লাগে ন ন, কোম্পানীৰ পৰা খুলিলে জাষ্ট পুহিব লাগে ইমান পইচা নাযায় আও। মানে কোম্পানী পুলি কোম্পানী মা মানে পুহি পাই নিজে পোহিম গে লাচতত
অ আজিকালি প্ৰায়ভাগৰ হয় ব্ৰইলাৰ ফাৰ্মেই খোলা আছে আৰু
অ মোৰ কথাটো শুনি লবি তাৰপা কবি মানে এ এইটো কি বুলি কয় ফাৰ্ষ্ট মানে কৈ চাই লওঁ কেনেকুৱা কি হয়
আহ নিজে টকটকাই থাকিবা
উম তাৰপিছত এতিয়া তাকে ভাবিছো কি কওঁ ডাঙকে খুলিম মানে তোৰ দুহেজাৰ মান পোৱালি সোমোৱাকে খুলিম
অহ অহ
এই মানে কি গৰম দিনত এয়াই আনিবলৈ বাওঁ এ গৰম দিনত খুলিলে মানে টোৰ মানে এ তোৰ লছ হ'ব মানে তই যে গৰম যদি খোল বহুত লছ হ'ব
মৰে অ
এ অ বহুত হেৰী হৈ যায় মানে লোকচান
আহ আহ
উম হব
অ
অঁ